আহিছে, আহিছে।
অ', মোৰ ভালে, তোমাৰ?
চলি আছোঁ আৰু।
আচ্ছা আচ্ছা ঠিকে আছে দিয়া, ভাত খালা?
ভাত বাৰু খালো আৰু দেই।
কেতিয়া?
উম, মই তোমাৰ এনে, অলপ আগত উঠিছো পাঢ়ি পিনে। মই এই নিউজ টিভিত তোমাৰ মই নিউজ এটা পাইছিলোঁ, বুজিছা। তাত তোমাৰ কিবা ষ্ট ষ্টক মাৰ্কেটৰ বোলে কিবা শ্বেয়াৰ পুৰা গিৰি গল বোলে তললৈ।
অ', এই কি ক'বা মানে বহুত কোম্পানী এতিয়া ন মানে এতিয়া গৰম দিন হৈছে ন আৰু পুৰা ক্লাইমেট চেঞ্জ হৈছে ন, যোনবিলাক কোম্পানী তোমাৰ ক্লাইমেটৰ মানে দিপেন্দেট থাকে না, সিহঁতৰ পুৰা মানে ষ্টকচ বিলাক ডুবি গৈছে আৰু এতিয়া। গম পাইছা, সেইটোৱে আৰু মই বাৰু ষ্টক মাৰ্কেটৰ কথা জানো বাৰু মানে মই নিজে ইনভেষ্ট কৰো ন ষ্টক মাৰ্কেটত।
উম, উম, ময়ো পাৰিলো হয় বাৰু লগাবলৈ কিন্তু ইমান ভাল ভালকৈ নাজানো মানে এইবিলাকৰ বিষয়ে।
না মই ক'ব পাৰো বাৰু কিবা ন নজনা ক আচ্ছা মানে তুমি মোৰ পৰা শিকিব পাৰা ষ্টক মাৰ্কেটৰ কথা, মই যেনেকে দুজন মানুহক শিকাও মানু কিন্তু মানে শিকী আছে সিহঁতে এবছৰৰ পৰা পাৰিছে আৰু লাহে লাহ সিহঁতে নিজে অ', কোৱা আচ্ছা আচ্ছা মানে তোমাক ষ্টক মাৰ্কেটটো কি হা এইটো এটা মানে এটা কম্পানী এটা আৰু হা বহুত ডাঙৰ কম্পানী কম্পানীৰ ভিতৰতেই কম্পানী এটা আহে হা বহুত বহুত কম্পানী থাকে যেনেকে তোমাৰ ভ বি লোৱা কলগেট এটা হৈ গৈছে ঠিক আছে
উম, উম,
বা টাটা হৈছে ঠিক আছে এনেকুৱা বহুত কোম্পানী আছে আৰু ইলেক্ট্ৰিকেল কোম্পানী আছে কিবা মই বেচিভাগ তোমাৰ কলগেট কোম্পানীত ইনভেষ্ট কৰো ঠিক আছে আৰু তোমাৰ টাটাত ইনভেষ্ট কৰো, মানে ইনভেষ্ট কৰিলে কি হয় যেনেকে তোমাৰ চেয়াৰ এটা দাম ঠিক আছে তাত শ্বেয়ৰৰ ভিতৰত বহুত থাকে হা এটা ষ্টক এটা দাম ভাবি লোৱা তুমাৰ টাটা ষ্ট ষ্টক এটা গাড়ী ষ্টক এটা এটা ষ্টকৰ দাম তোমাৰ এক হাজাৰ পাঁচশ ঠিক আছে চ' তোমাৰ যেনেকে মোক কিনিলোঁ তোমাৰ চল্লিছটা মান ষ্টক কিনি থৈ দিছো হা এইটো মই কে থৈ দিম নিজৰ একাউন্টতে থৈ দিম তাৰপিছত এইটো এবছৰ, দুই বছৰ পিছত দামটো বাঢ়িব ন তেতিয়া মই ষ্টকখিনি চেল কৰি দিম বুজিছা যেনেকে ভাবি লোৱা মই এতিয়া ষ্টক খিনি ভাবি লোৱা যেনেকে চাৰি লাখ পাঁচশ মানত কিনিলো হা এনেকুৱা চল্লিছটা তেনে এতিয়া দাম বাঢ়িলেতো মই টো এতিয়া ভাবি লোৱা এটা ষ্টকৰ দামে তোমাৰ মই কিনিছিলো এহেজাৰ পাঁচশ, এতিয়া এটা ষ্টকৰ দাম হৈছে দুই হেজাৰ ছশ চ' অফকৰ্চ ন মই এতিয়া তোমাৰ টটেল ফৰ চাৰি লাখ পাঁচশ দি কিনিছিলোঁ, এতিয়াতো মই সাত হাজাৰ নহলে আঠলাখ কিমান পাম নহ চ ' এইটোতো প্ৰফিট হয় নহ, সেইটোৱে সেইটো মানে এইটো তোমাৰ কি কৈ লং ট্ৰাম্প ট্ৰেড বুলি কয় আৰু
অ' উম আৰু কিছুমান থাকে ন তোমাৰ আজি কিনিলা আকৌ আজি
অ' সেইটো তোমাৰ বুজাইছো এইটো শৰ্ট টাৰ্ম- ড হয় এইটো মানে কেনেকুৱা হয় যেনেকে এটা কলগেটৰ ষ্টক হয় গম পাইছা সেইটো তুমি আজি কিনিলা ঠিক আছে তুমি বিছটা ষ্টক কিনিলা ঠিক আছে বিছ হাজাৰত ইয়াত তুমি এতিয়া কি কৰি ৰিব লাগিব তুমি এতিয়া নিজক প্ৰেডিক কৰিব লাগিব গ্ৰাফটোত এটা গ্ৰাফ এটা দি দিয়ে হা গ্ৰাফটোত উপলেও যায় তললৈও যায়
মানে শুনা মানে দামটো যদি ষ্টকটোৰ বাঢ়ে ত' গ্ৰাফটো ওপৰলে যাব
অ' সেইটোৱে তুমি ইফ তোমাক দুটা অপচন দিব ঠিক আছে ইফ তুমি ওপৰ লগাইছা গ্ৰাফ টো ওপৰলে গ'লে সেই ষ্টক টো তেনে তুমি পইচা পাবা ইফ তলত গ'লে তেন্ত তোমাৰ পইচা গ'ল আৰু লচত আছা তুমি
আৰু এ তলত মানে তলত যায় কেতিয়া?
যায় এইটো মানে তোমাক যেনেকে ভাবি লোৱা এতিয়া মই তুমি এতিয়া গম নাপাবা মানে এইটো পঢ়া পঢ়িব লাগিব তোমাক গ্ৰাফৰ বিষয়ে বহুত আছে মানে
অ' মানে অ মানে কোৱা না কনচেপটো তোমাৰ এনেকুৱা নেকি যে ষ্ট তুমি কিনিলা দেন তাৰ যদি প্ৰাইচটো বাঢ়ি গ'ল যে গ্ৰাফটো ওপৰত উঠি যাব আৰু যদি তোমাৰ ত' মানে তুমি প্ৰে অ বেছিকেমানে প্ৰেডিক কৰিব লাগে যে ষ্টকতোৰ দাম বাঢ়িব নে কমিব
অ' সেইটোৱে প্ৰেডিকশন হয় মানে সেইটোতো মানে পঢ়া এটা হয় যেনেকে চবৰে পঢ়া হয় ন বেলেগ এইটো তোমাৰ অ এইটো বিজনেছ এ আৰু বেলেগ ক্লাছেছ এটা হয় এইটো পঢ়িব লাগিব পঢ়িলে তুমি এটা নলেজ এটা পাবা আৰু। মানে বহুত খিনি গ্ৰাফ থাকে ন চব চব গ্ৰাফ বেলেগ বেলেগ পঢ়িব লাগে আৰু।
এতিয়া এতিয়া লাইক মানে এ আইটাইপৰ যোনবিলাক কোম্পানী আছে। সিহঁতৰ ষ্টকৰ প্ৰাইচ বাঢ়ি যাব।
অ সিন্দৰটো এতিয়া চলি আছে সিন্দৰটো হায়ে গৈ আছে দেই সেইটো চাইছো মই।
অ এতিয়া যদি মই তাৰ যদি ষ্টক এটা কম দামত পাই যাওঁ। যদি মই এতিয়া কিনিলওঁ দেন দুবছৰ তিন বছৰ নিলি মই সুধিব লাগিব নেকি।
অ' সেইটো লং টাৰ্ম ট্ৰেড হয় তেতিয়া তুমি বেছি পইচা পাবা।
মানে মাটি সম্পত্তিৰ নিচিনা আৰু লাইক আজি দাম কমি আছে মানে কিবা গাঁৱত কালি এখন গাওখন চহৰ বনি গ'ল।
অ সেইটোয়ে সেইটোয়েইটো লং টাৰ্ম ট্ৰেডো তেনেকুৱাই হয়। আৰু শৰ্ট টাৰ্ম ট্ৰেইনটো কিন্তু বেলেগ গম পাইছা এইটোত তোমাৰ দাম অ সেইটো ৰিক্ক থাকে তোমাৰ সেইটো ৰিক্ক থাকে আৰু লং টাৰ্মটোতো ৰিক্ক ৰিস্ক থাকে তুমি মানে লং টাৰ্ম ট্ৰেতটোত মানে তুমি চাব লাগিব। ষ্টক মাৰ্কেটটোত কি এইটো বস্তুতো ফিউচাৰত মানে ভাল হ'ব নে নে লচ হব বুজিছা যেনেকে এটা টাটা কোম্পানী এটা, টাটা কোম্পানীটো চলি আছে ন।
তাৰ চাগে উম, তাৰ চাগে আ, টা টাটাৰ চাগে ষ্টকৰ দাম চাগে পুৰা গিৰাকা নহ গুৰাগাজ।
এ বহুত দাম, বহুত দাম আছে এটা বহুত দাম আছে তাৰ সেয়াই আৰু। কি ক'বা এতিয়া তুমি এনে শিকিব পাৰা মই তোমাক শিকাই দিব পাৰো মই জানো অলপ অলপ কথা বিলাক এইটোয়ে মানে মোৰ লগৰ এজন আছিলে ন তাক মই শিকাইছিলো সি ষ্টক স্মার্ট এন্টাৰ হৈছে যোৱা মাহ। সি মানে লা লাহে লাহে আৰু মানে। কৰি আছে আৰু কৰোতে মানে ভাল মানে ইন্টাৰেষ্ট পাই আছে আৰু মানে যেনেকে ভাবি লোৱা দিনত। মানে ছশ নহলে খাত খ ওলাই গৈ আছেহি গম পাইছা।
পঞ্চাছ ষাতি হাজাৰ এনেকে পাই যায়।
অ', সেইটোয়েটো ন সেইটো চবৰ বেলেগ বেলেগ কথা এতিয়া ই ষ্টাৰ্ট কৰিছে ষ্টাৰ্টিং কৰতে দিনতে ছয় হাজাৰ পাই আছে তেনে ভাবা সি এমাহ কৰোতেই কিমান পাব? ভাবা ত্ৰিশ হাজাৰ ত্ৰিশ হাজাৰকৈ বছি পাব সি।
এইটো তোমাৰ এনেকা নহয় ন যে সদায় এটাই পাবা।
অ', সেইটো হয় বাৰু দেই এইটো তোমাৰ ষ্টক মাৰ্কেটটো এনেকুৱা কেতিয়াবা তুমি লচত গৈছা যদি কেতিয়াবা তুমি হাইত গৈছা।
অ', কিছুমান তোমাৰ থাকে নহয় ক কিয়া নে বিষবোৰ ত' চিনেমাখন চাইছিলোঁ। তাত তোমাৰ এটা মানুহে প্ৰায় ষ্টকৰ দাম উঠাই থাকে নমাই থাকে। সি মানে গোটেইখিনি অ', গোটেইখিনি ষ্টক সি কিনি লব দেন যেতিয়া ষ্টকৰ ৰেটটো বাঢ়ি যাব যেনন সি বেচি দিব।
অ', সেইটোৱে না সেইটোৱেতো মই তোমাক কৈছো ন সেইটো লং টাৰ্ম ট্ৰেড হয়। সেয়াই অ', সেইটোয়ে এইবিলাক মানে কি ক'ব আৰু ইয়াতো মানে কমেই চলে যে তোমাৰ বম্বে ফালে গোৱাত ঠিক আছে সেইফালে মানে এইবিলাক ষ্টক মাৰ্কেট মানে অ'পন খেলে মানুহ বিলাকে।
অ', তোমাৰ এ নাইনটিন নাইনটিন ওৱানত নে কেতিয়া বোলে তোমাৰ আমাৰ ইণ্ডিয়াৰ ষ্টক মাৰ্কেটখন বোলে ক্ৰছ হৈ গৈছিলে পুৰা।
অ', অ', সেইটো তোমাৰ বম্বে ক্ৰেছহৈ গৈছে মানে কি হ'ল এইটো মানে বহুত ডাঙৰ কেছ হৈছিল মানে অ', এতিয়া মানে কোনোবা কোনবাই কয় কি মানুহ এজনে বহুত লাখ কৰৰ টকা বোলে লোন লৈ পেলাই পলাই গ'ল ত' মানে সি মানে ষ্টক খিনিক কিনি মানে কিবা এটা কৰিলে আৰু পুৰা ক্ৰেছ কৰি দিলে সেই মানুহটোৱে। সেইটো মানা যায় আৰু।
সেইটো হব পাৰে দেই, তেতিয়া মানে ইমান ভালকে নাজানো না এইবিলাক কথা।
সেইটোৱে সেইটোৱে আৰু সেইটোয়ে কথা বাকী তোমাৰ ষ্টক মাৰ্কেটটো কিনো আৰু এইটো মানে মানে মানুহে ভাবে এইটো বেয়া কথা বুলি হা কিন্তু এইটো মানে সেইটোয়ে বেয়া নহয় ন যোন বিলাকে জানা শুনা মানুহ সিহঁতে ইনভেষ্ট কৰি আছে সিহঁতে নিজে ইনভেষ্ট কৰি আছে ন এডাল্ট
এতিয়া মই এটা কথা কওঁ হা যদি তুমি সোণখিনি কিনি কিনি পিনে যদি বেচা যদি একো বেয়া কাম নহয় এইটো বেয়া কাম কেনেকে হয়?
ত' সেইটোয়ে ন এইেটো ইয়াত তোমাৰ ষ্টক মাৰ্কেটৰ কোনো কোম্পানী আছে ইয়াতো তুমি ইনভেষ্ট কৰিব পাৰা।
অ', আকৌ সুনৰ তোমাৰ কিবা আজিকালি ল ডিজিটেল গলড কিছুমানে আজিকালি এটাতে ইনভেষ্ট কৰে।
সেইটোৱে। আকৌ তোমাৰ ভাবি লোৱা খোন আছে চিলভাৰ আছে ডাইমেণ্ডো আছে বহুত বিলাক আছে।
মানে সেইবিলাকটো পিন্ধিব নোৱাৰি ন মানে ষ্টক আৰু চব।
উম চব ষ্টকৰ মানে এইবিলাক মানে ষ্টকৰ কথাই আৰু চব চব মানে ষ্টক ষ্টক চবৰে ষ্টক আছে চবৰ ষ্টকৰে বেলেগ বেলেগ প্ৰাইচ হয় ঠিক আছে আৰু মানে বেছিভাগ ন প্ৰথম ছেটটোত মানে ষ্টক মাৰ্কেটোত তোমাৰ বেছি লাখ লাখ টকা ইনভেষ্ট কৰে মানে যেনেকে এদিনতে কৰি এদিনতে ওলাই ন ইণ্ডিয়া মানে ইনভেষ্ট কৰে বিশ হাজাৰ চল্লিছ হাজাৰ তিমান মানে ইনভেষ্ট কৰে বেছিভাগে মানে মই টিমানে কৰো আৰু
মই বুজিছো ষ্টকান বুজিছো বাৰু দেই এতিয়া মানে কি তুমি কিবা এপ চেপত কৰা নে নে এ কিবা অফলাইন টাইপৰ চিষ্টেম আছে?
না তোমাৰ এনেকুৱা প্লে গুগল প্লে' ষ্ট'ৰতে পাই যাবা বহুতখিনি এপ আছে হা কিন্তু তুমি চাই চিতি ল'বা ঠিক আছে এইটো মানে অনলাইন ৱেবচাইট বিলাকত তুমি নকৰিবা ঠিক আছে এপ এটাই আৰামছে যোনবিলাক ভেৰিফাইড এপ হয় সেই এইবাক তুমি ডাউনলোড কৰি লব মই তোাক দিম হা লিংকটো। প্লে ষ্ট'ৰতেই আছে, তুমি তাত আৰামছে পইচা খিনি ঢালিবা ঠিক আছে এতিয়া নাঢালিবা এতিয়া তুমি পেপাৰ ট্ৰেডিংটো শিকা হা সেইটো কি গা এটা আইডিয়া পাবা ন? অ ফেক মানি তোমাক দি দিব, অ তাৰপিছ তুমি অলপ আই পাবা কেনেকে কি কৰি আছে, তাৰপিছত তুমি নিজে যেতিয়া আইডিয়াটো পাবা এক্সপ্ৰিইঞ্চ হব তেতিয়া তুমি আছ আচল পইচাই খেলিবা।
উম উম উম। এতিয়া যদি মই তোমাৰ সেইবিলাক কৰিব যাওঁ, মই তোমাৰ দেউলীয়া বনি যাম। একো নাজানাকৈ, আৰুতো আমিনো আমি আমি অ এতিয়াতো তুমি আৰু গম পোৱা হল কিন্তু মইতো এতিয়া নাজানোৱে, বিগিনাৰকো মানে চুপাৰ বিগিনাৰ। ত মই তোৰ জানামতে তোৰ টাটা চটা টাটা গুগল এইবিলাকে জানো ত' সেইবিলাকৰ ষ্টক প্ৰাইচটো কেনেকুৱা লাখত হ'ব চাগে। অঁ ত সেয়াটো ব নোৱাৰো, এতিয়াটো মই লগালে কিবা কম দামী এটা কোম্পানীত লগাব লাগিব। আৰু যদি মই নজনাকে লগাই দিওঁ, কোম্পানীটো ডুবি গল আৰু মই কি কৰলো, দেউলীয়া বনি গলোঁ।
হয় এইটোৱেইটো ন এইটো মানে চাই চিতি লগাব লাগিব এইটোৱে কথা।
মই চাব লাগিব ৰবা এইটো বিষয়ে, অধ্যন কৰিব লাগিব।
মই অঁ অলপ ক্লাছেচ দিওঁ ন, দুজনমানক ক্লাছেচ ছ তুমিও আহি যাবা, অলপমান জ্ঞান পাবা ঠিক আছে আৰু ইউ
এইটো মানে শুনা না তুমি মানে ষ্টকৰ প্ৰাইচটো কেনেকে উঠে কেনেকে গম পোৱা?
এইটো মানে পঢ়িব লাগে সেই গ্ৰাফটো পঢ়িব লাগে বহুত কৈছো ন বেলেগ বেলেগ গ্ৰাফ আছে। তুমি সেইটোৱে গ্ৰাফটো চাই তুমি গম পাই যাবা কি এইটো ওপৰত উঠিব নে লচত যাব।
উ মানে সেই এপটো বা সেই তাতে লিখা থাকে ন?
অ তাতে তুমি দিব লাগে আৰু মানে বাকী এইটো মানে পঢ়াটো বেলেগে পঢ়া আৰু কিতাপো আছে জানা এইবিলাক পঢ়া গ্ৰাফ পঢ়া।
হেল্ল' অঁ এতিয়া আহিছে আহিছে উম এ এটা কাম কৰো ঐ শুনা না এই নেটৱৰ্ক নেটৰ্ক নেটৱৰ্ক ইচু কৰিছে, মই তোমাক অকণ দেৰিকৈ ক্ - -
অ হ'ব দিয়া ঠিক আছে মোক কিবা জনাবা। কিবা কাম থাকিলে অ হ'ব দিয়া বাই বাই।
কলটো ডিচকানেক্ট হল প্ৰায়গৰ ডিচকানেক্ট কৰিবলৈ মোৰ পৰা হোৱা নাই।
হেল্ল'
দিছকানেক হোৱা নাই কলটো।
অ', আ, আছে ৰবা ট্ৰাই কৰি আছোঁ এক চেকেণ্ড।